হেল্ল'
অ এতিয়াহে শুনিছো।
অ'
ভাল নে
আছো দিয়া।
আজিকালি নেটৱৰ্কৰ বৰ অসুবিধা দেই
কিয় বাৰু।
নাজানো আৰু দেই কিয়
বহুত বেছি হৈছে কালি পৰহিৰ পৰা হৈছে মই চবে সেই মুখত সেইটোৱে শুনিছো। আৰু এই বতৰৰ বাৰিষা আচলতে কি বৰষুণ চৰষুণ পৰি যোৱাৰ পাছতো হয়ো তেনেকুৱা হয় নে নহয় বাৰু অ হয় বোলে। আমাৰ আগতে ইয়াত বহুত ভালেই এই এসপ্তাহ মানৰ পৰা হৈছে এইটো তেনেকুৱা তেতিয়া শুনিছনে নাই বাওঁ।
এতিয়া শুনিছোঁ অথনিহে শুনা নাছিলোঁ।
চাহ টাহ খালা নে নাই।
চাহ তাহ খালো খালো চাহ তাহ খাই কাপোৰ অলপমান আছিলে তাকে ধ মানে মিলি আধা খিনো কালিয়ে ধুই থৈছিলো। সেইখিনি মেলি দিলো আকৌ এতিয়া অলপমান ধুইও আকৌ মেলি দিলো
উম উম বৰতমে ভাল চাগে।
বতৰ ভাল নহয় বতৰ ডাৱৰীয়ে কিন্তু বতাহ মাৰি আছে।
আমাৰ ৰ'দডাল দিছে ৰাতিপুৱা আকৌ বৰষুণ এটা পৰিল নেকি বুলি ভাবিছিলো নিদিলে।
অ তাত কি ৰ'দ দিছে নে।
উম ৰ'দ দিছে এতিয়া।
বহুত
একেবাৰে বহুত মানে হেৰি ফাতা পিঠা পাতা নহয় আৰু। এ আমাৰ অসমীয়াত কয় নহয় ন কিতাপত
তাকে কিন্তু আমাৰ ইয়াত নহয় টিকা ভাতটো দূৰৰ কথা ৰ'দেই নাই ইয়াত অ, মানে বতাহ মাৰি আছে বহুত ধুনীয়া বতৰটো মানে দেই এনেকে যদি থাকে বহুত ভাল অ,
মজা নহলে আৰু ইয়াত গপ গপনিয় থাকিব। কোৱা নাই গোটে। ভাই বোৱ অশান্তি হৈছে এইটো ৰাতি অ, অ, কৈছিলা- কৈছিলা পঢ়ি কেনেকুৱা এতিয়া।
এ ভৰিটো একদম কলা পৰি তেজ মৰি আছে।
তুমি এটা কাম কৰিবাচোন।
অ',
বৰফ আছে চাগে?
আছে অ'।
অলপ লগাই লগাই দি দিবাচোন এ হেৰি মালিচ নহয় ঠিক। তেনেকে হেৰি কৈ দিয়ে যে আগে তোমাৰ আইচ পেকতটো আছে নেকি নাই।
নাই - নাই।
নাই দিদি অ, নহয় মানে এটা কিনিব পাৰি যে, যদি নাই এটা কাম কৰিবা বৰ এই প্লাষ্টিক এটা পলিথিনত লৈ পেলাই তাৰ পিছত কাপৰি তেনেকে দিব পাৰা। বুজানা তেনেকে দিবা চোন অ, নাই - নাই বৰফ দিলে কিন্তু ময়ো প্ৰমাণে পাইছো বাৰু বৰফ দিয়াৰ পিছত বিষটো আৰাম লাগে।
মোৰ মানে এবাৰ কি হ'ল জানে এই যে ৰাস্তাৰ যে আল খুতৰা সে থাকে যে তাৰপিছত আৰু মোক। ঘৰত আছিলো আৰু তেতিয়া আগতে সৰু কথা কৈছো মই তাৰপিছত কি হ'ল। আগৰ আকৌ আমাৰ এই ৰাস্তা বনাই থাকিলে এই আলকটুৰা ঢেৰ আহে নহয় এইবোৰ
উম,
খুজিলে কেতিয়াবা দি থৈ যায় অকমান, এনেকে লদা এটা। মানে মই খোজা নাছিলো আমাক খুৰাই মানে এই তেতিয়া পিংবোৰ আমাৰ এই। হেৰি টিং ষ্টিলৰ টিঙৰ নিচিনা যে সেইবোৰ যে আগৰ সেইবোৰ টিংহে অ, সেইবোৰ টিং মানে ফুটা ওলালে, ফুটা ওলাই যায় যে তলতো, তাৰপিছত মানে আল কটৰা অকণমান গলাই দি দিলে মানে ফুটা টো বহুত দিনলৈ মাৰি মাৰ খাই যে আৰু হেৰি নহয় অ, তাৰপিছত এই আল কটৰাটোত টেমা তাতে এনেকে লৈ পেলাই গলাই আছে খুৰাই গলাই থাকোতে আৰু এনেক এ মানে গলি আহি আছে - আহি আছে তাৰপিছত এই চাইদৰ পৰা চাইদলে মানে অকমান গুলি অহা দেখি মানে টিঙৰ টেমাটোত গলাই আছিলে। খুৰাই এনেকে চাাটি মাৰি দিলে, লাঠি এডাল লৈ মানে কিবা কাৰণে আতৰাই দিছিলে মানে একদম সেই থেপা আহি পেলাই মোৰ ওচৰতে বহি আছিলো মোৰ ভৰি বুঢ়া আঙুল টোত পৰিলে নহয়।
অ, মই হৈ যামো শুনিয় এ গাটো ঘেৰি গৈছো।
এ পৰী কি মানে চালে বাৰেও পৰিছে বুঢ়া আঙুলটোত বেছি পৰিছে মই তাৰপিছত লগালগ মানে ব নাওৰা তলত পানী আছিলে বৰষুণ দি থোৱা তাতে ভৰাই দিছো মানে এনেকুৱাই হেৰি কৰি কৰিছে মানে।
পিছ অ, দিব লাগে ঠাণ্ডা পানী ধুৱাই দিব লাগে বা বৰফ।
অ, ভক ফকনি উঠি আহে কিন্তু লগালগ। অলপ বৰফ লগালেও হেৰি উঠি আহে ধূপ উঠেই।
উঠে ন।
উঠিব বৰফ লগোৱাৰ লগে লগে ধুপ উঠি যায়। এনেই ধূপ নুঠিলেও বৰফ লগালে ধূপ উঠে।
ইছ
প্ৰথমতে বেলেগ কিবা এই লগাই ল'ব লাগে। তাৰ পিছতে মই ভৰাইলো একদম। চাইটো পুৰা ফুলি আহিছে লগা লগ মানে ছেকেণ্ড। নাই একেবাৰে লগাল লগ ফুলি আহিছে। এতিয়া কথা হ'ল নখ টোপা অলকটৰা খিনি এৰাও কেনেকে আৰু আঙুলিটোত। লাগি গ'ল সেইখিনিক আৰু একে হেৰি খাই ধৰিছে। তাৰপিছত মই মোৰ মানে কাপোৰ এখন দি তাৰ পিছত তাত কেৰাচিন তেল অলপমান লগাই লাহে লাহে লাহে লাহে এৰুৱাব নোৱাৰি নহয়। যদি চালে তালে এ আহে তেতিয়া কি হ'ব কি হ'ব। কষ্টত এৰুৱাইছিলো মানে মই সেইটো ম এতিয়াও নাপাহওঁ সেইটো কেতিয়াও।
ছিলা নে বাৰু।
এ চিঞৰ বাখৰ কৰিলে কি হ'ব মানে এইটো বেলেগক দিলে বেলেগে বেছি বুজি নাপাব ন' লোকৰ কষ্ট নিজে লাহে লাহে এৰুৱাইছো আৰু। আৰু তেতিয়া দিনততটো সেই ফিজো নাই মানুহৰ ঘৰত। বৰফ এটুকুৰ আনিম। লগাবলে ত কাৰোবাৰ আছে এইটো বেলেগ কথা আমাৰ নাছিলে আৰু সেইটো কথা। বাকী আপুনি এতিয়া কি বনালে কি খালে।
এ মই হেৰি হে ভাত বনোৱা নাই ৰ'বা ভাত মানে আজি দেওবাৰ বুলিয়ে অলপ দেৰিকে বনাওঁ। এ ৰুটি বনালো ৰুটি চুটি খাই কাপোৰ ধুলো যে। কাপোৰ ধুই মেলি হেৰি কৰি লৈ। পেলাই তাৰ পিছতে দেওবাৰে কিমান কাহিনীও কাম কাম আমাৰ মাইকী মানুহৰ দেওবাৰে। কিমান বেছি কাম থাকে চোৱাচোন।
উম, দেওবাৰে বহুত থাকে। বহুত থাকে মানে এতিয়া মোৰ সেয়াই মই দেওবাৰে উঠা মোৰ দেৰি হয়। অ মানে এনেই দি দি মই কালি ভাবিয়ে থৈছিলো কাইলৈ সোনকালে উঠিম। কাইলৈ শুন মোৰ মোৰখন আমাৰ চাৰিটা বাজিবলৈ হৈছে। হৈছে আৰু তেনেকেই উঠিছো, মানে তেনেকুৱা তাই সময়তহে উ। উঠিছো মই, তাকে শুইছো।
উম।
তাৰ আগলৈকে মানে হেৰি এইটো কি বুলি কয় টোপনি নাই মই মানে ভাবিছো দেই। আনিয়ে মোৰ দিনত মানে একদম মানে ভাত খোৱাৰ আগে আগে দুপৰাত মোৰ বহুত টোপন ধৰিছে যেন পৰি দিলে এতিয়া।
ইচ ৰাম।
কিন্তু ৰাতি ভাত পানী খাই বাচন চাচন ধুই কাম কৰি আজৰি হোৱালে। নাইকিয় হৈ গ'ল।
সেই টোপনি ধৰা সময়তে শুবলৈ। পাব লাগে অ', মোৰ এতিয়া মোৰ এতিয়া অভ্যাসৰ নিচিনা হৈ গ'ল আৰু।
এ তেনেকে শুবলৈ পাবলে শুবলৈ পাবলৈ হ'লে।
কেনেকে পাবা কেনেকে পাবা শুবলৈ। তাৰপিছতে টোপনি নাহে নাহে এতিয়া কি হয় মানে উ। চাৰে চাৰিটা বজাতে মই সাৰ পাই দিলো ম মানে অকমান চিল মিলিয়া ভাল শুনিও নহয় উঠি ৰুচি গ'লো গ মই নোৱাৰো মানে এনেকে পৰি থাকিবলৈ টুপনি নগ'লেও কি গম পাইছে নে। এনেই পৰি থাকিলে মানে বেছিহে গা বেয়া লাগে। উঠি পেলাই মইতো ব্যায়াম কৰো। তুমিটো জানাই ব্যায়াম। কৰি প্ৰথম মুখাত ধুই আহিলোঁ ল'লো দাঁ-দাঁত ব্ৰাছ কৰিলো কৰি পেলাই ব্যায়াম কৰিলো কৰি কুহুমীয়া পানী কৰিলো, পানী খালোঁ। ঘৰ-চৰ যাৰু মাৰিলোঁ, এই বাপটে খানটে খুতিয়ে কিমান কাম থাক কে চাৰে-চাৰিটাতটো ধুনীয়া পোহৰ ন এতিয়া। বহুত ধুনীয়া পোহৰটো। চাৰিটাতে পোহৰ হয় দেখোন এতিয়া হেৰী নহয় ৰাতিটো বহুত
পোহৰ হয়, আমি তেনেকুৱাত শুওহে যে সেইটো কাৰণে কৈছো।
সেইখিনি সময়ত শুৱা তোমালোকে?
নাই নাই, চাৰে-চাৰিটাত শুৱা নাই বাৰু! চাৰিটা বাজো বাজো হৈছে তেনেকুৱাত আমি শুবলে লৈছোঁ যে টোপনি নাই। এনে তাকে পোহৰ, পোহৰ হ'লেওতো উপায় নাই। তাৰ পিছত?
অ' তাৰপিছত মোবাইলটো হাতৰ পৰা পৰি গৈছে দেখিছা বাৰু! এ মানে, শব্দ শুনা নাই ন তুমি?
নাই নাই, মই পতকে নোৱাৰিলোঁ।
অহ, এ হৈ যায় কেতিয়াবা অ'। সেই তাৰ পৰা উঠি পেলাই কামেই কাম, আৰু তেতিয়া পৰা কামেই তাৰমানে কামেই চলি আছে এতিয়ালৈকে ধৰা। এতিয়া বহিছোঁ বাৰু অলপ। তুমি ফোন কৰিছা এতিয়া অলপ মই কিবা মই ফোন কৰিছো তোমালৈ এতিয়া বহি লৈ পেলাই অলপ ভাগৰ চাগৰ জিয়াই লওঁ তাৰ পিছত তাৰপাছতহে আৰু দুপৰীয়া আহাৰতটো এইয়া মানে
এতিয়াতো মানুহজনকো কিবা এটা বনাই খোৱাৰ প্ৰতি
উ নহয় এওঁ গৈ হৈছে এফালে আহিব ভাত খাবলৈ ও আজি দেও বাৰ তাকে এই বাৰী এখনৰ কিবা কাম অলপ মানুহ লগাব নেকি সেইতাকে অকমানে লগাইছে। গৈয়ে জানো বুজোৱা সময় হল নহয় চোৱা চিতা কৰিবলৈ
আমাৰো এতিয়া মানুহ লগাব লাগিছিলে আমাৰ সেই খিন পুৰা জংঘল হৈ আছে মানে! য'ত আৰু যেন যেনে ঘৰ এটা বনাম বনাম বুলি ভাবি আছিলোঁ যে তাৰপিছত ঠিক ঠাক কৰি ললে এবাৰ মানে মানুহ এটা লগালে আমাৰ বৰ্তা এজনে গৈ পেলাই মানুহটোক কিয় বা সাপে খুটিলে।
উম।
কিন্তু সেইটো যেনিবা মানুটো ভয় বেছি খালে ডক্ক্তৰ দালে নিওঁতে গম পালে
অঁ নহয় সাপে কামুৰিলে অঁ ভয় খাইহে মানুহ মোৰে মান হাৰ্টএতেক, আৰু হাৰ্ট ফেল কৰে ন! অঁ কিন্তু চব সাপোৰেটো বিষ নাথাকে।
বিষ নাথাকে মানুহজনে মানে তাৰপিছত আৰু ভয়তে মানে মানুহজনৰ সি কামত লগোৱাতকে পইচা বেছিয়ে গ'ল সেই বেজি আছে। যে এইবোৰ কৰি আনা নিয়া কৰোতে ভয়তে
যেনেকে ধৰ ডাঙৰ ডাঙৰ বেমাৰ কিছুমান হলে মানুহৰ মনোবলটো মেইন কথা মানুহে যে কয় এই ধৰ কেঞ্চাৰ বেমাৰী।
এ এবাৰ এবাৰ মানে এটা মই কথা শুনিছিলো মানুহ এজন মানে জেলত আছিল নে কত আছিলে দেই অ মানে তেওঁক মাৰিব আৰু তেনেকুৱা ধৰণৰ মানে এটা কাহিনী মই শুনাৰ ক কথা কৈ আছো তেওঁক মানে হেৰি কি কৰিলে চকুত বান্ধি লৈ পেলাই তেওঁক কলে যে মই এ ৰিতু কেইটা সাপেদি খুটাম মানে তেনেকে মাৰিম সেনেকে বুলি কওঁতে তেওঁক বেজী এটাই দি খুট মাৰি দিলে মানে খুচি দিলে
ইছ ছিঃ
অ মানে মইয়ো ক হেৰি ষ্টৰি পাইছো কিন্তু এইটো কিমান দূৰ সঁচা মই নাজানো মই পঢ়ি পঢ়াৰ কাৰণে কৈছো বেছ যিহতে খুচি দিলে কাৰণ তেওঁকতো অলৰেডি তেওঁকতটো মাৰিবই কাৰণ তেওঁ কিবা দুখী আছিলে তাৰপিছত তেনেকে খুচি দিয়াৰ লগে লগে চকুৰটোতো বান্ধা আ ছিলে তেওঁ গম নাপায় যে কিহে খুজিছে তেওঁ বোলে ইমানেই ভাবিছে এ মানে মুখটো সঁচাকে সাপে খুটিলে তেওঁ কিন্তু মৰি গ'ল বোলে। ভয়ত।
ইচ ৰাম সেই তাকে ক'লো মই আৰু। উম, সেই যে মই যে ক'লো মানুহ মনোলটো থাকিলে ডাঙৰ ৰ' বেমাৰে বা বিষাক্ত সাপে কামুৰিলেও একো নহয় গম পাইছে নে। সেইটো এটা কথা
মানুহে বেছি ভয় কৰে ন চব বস্তু আৰু ভয় লাগিব ভয় কৰা স্বাভাৱিক কথা সেই বস্তুটো কিন্তু মানে নিজক আপুনি নহয় হেৰি কৰিব লাগিব কন্ট্ৰল কৰিব পাৰিব লাগিব।
সেইটোৱেটো সেইটো সেইটো এতিয়া কিছুমান মানুহৰ উম, এই যে কেঞ্চাৰ বেমাৰতো হয় কিছুমান মানুহৰ ভাল হয় এতিয়াও ঘূৰি ফুৰিছে সুস্থ হৈ। সোৰতো নিজৰ তেওঁলোকে মানে ভাবি লৈছে মই কি অসুস্থ ধৰ্ম সেই মানে গম পাইছে নে সেই মনোবলটোৰ কথা কৈছো তোমাক মই। বা সাপ এটা বিষাক্ত সাপ এটাই কামূৰিলে যেনিবা একো নহয় মোৰ কিয় হ'ব চাওঁচোন কি হয়। একো নহয় তেওঁ সঁচাকে তুমি জানানে মনোবলৰ লগত দেহৰ মানে প্ৰতিৰোধ ক্ষমতাটোৰ লগত মানে মনোবলটো বহুত আছে সম্পৰ্ক আছে মানুহৰ মনো মনৰ যিটো
এই আমাৰ মোৰ ছোৱালী হবলৈ সময়ত আমাৰ ছোৱালী হোৱাৰ সময়ত তেতিয়া মানে ডক্টৰে কৈছে আপুনি যদি বেছি ভয় খাই থাকে মই আগদিনাখনৰ পৰাতো বহুত ভয় খাই আছিলে আপুনি জানেই তুমি যদি বহুত ভয় খাই থাকা তেনেহলে তোমাৰ কিন্তু অপাৰচন কৰাত বহুত দিগদাৰ হ'ব কৰণ প্ৰেচাৰ বাঢ়ি যাব এনেকে এনেকে ক'লে মানে ব্লাড প্ৰেছাৰ পাই ‌যাব পিছত কিন্তু অপাৰচন কৰিব নোৱাৰিম আজি কেলচেল কৰিবলগীয়া হব পাৰে কিন্তু মই ভাবিলোঁ আজি কৰা কৰা মই নিজকে ইমান ঠাণ্ডা কৰি ৰাখিছো মানে মোৰ মগজুলে আহিবই দিয়া নাই যে মই কিবা এটা ভয় খাইছো মই বেলেগ কথা ভাবি আছো সেইটো কিন্তু নিজক সংযম কৰাটো ইমান সহজ কথা নহয় আৰু যদি যোনে কৰি লয় নহয় তেওঁক মানে বহুত পাৰিব আৰু ফুৰিবলে
কোৱাটো সহজ বাৰু কৰাটো
টান বাৰু বা আৰু দিয়ক বুইছে আৰু ৰাতিপুৱা সময় এতিয়া আৰু উৎপট আছেই মোৰ উঠিলে কাম বাঢ়িবই গতিকে মই লাগোগে কামে কামে ঠিক আছে অ